কটা গ'ল যে ফোনটো বোলো।
হয় কিবা চাগে হেৰি প্ৰব্লেমৰ কাৰণে চাগে বুজিছা।
অ দে অ তাকে এতিয়া মানে- কতো মানে যা এইবিলাক মানে যাবলৈও মন নাযায় এইকেইদিন বাৰু তেওঁ ৰ'দ- টো অলপ ঢিলাই কৰি মানে অলপ মানে কমাই দিছে ন কিন্তু ইমান গৰম কেইদিন যদি যাব লগীয়া হয় মৰি যাব লাগিব।
হয় হয় সেইটোৱে, সেইটোৱে। চাবাচোন আমাৰ যেতিয়া সোমবাৰৰ পৰা অহা সোমবাৰৰ পৰা আজি আমাৰ যে যি আমাৰ মানে ইণ্টাৰ্ণশ্বিপ তাৰ তোমাৰ চাবাচোন তোমাৰ মানে ৰ'দটো তেতিয়া সেইদিনাখনৰ পৰা চাবা ৰদটো দিব কালিও ৰ'দটো নিদিয়ে চাবাচোন।
অঁ আজিক ৰদটো দিয়া নাই। আজি আজি আজি
উ
আছিলে অলপ ধিমাব নেকি নাজানো আৰু দেই সেইকাৰণে আমি অঁ বতৰটো ভাল মানে বতৰটো ভাল নহয় দিয়া বতৰটো গৰম আছে।
তাতে তাতে আকৌ তোমালোকেও পাতি দিছা নহয় ভাল এই ভেকুলীৰ বিয়া।
অ অলপ বৰষুণটো খিছখিচাই আছে দেই এতিয়া যেনিবা। কৰিব লৈছে মানে এনে অকমান অকমান- পানীয়ে পানী চিটিকা পৰাৰ নিচিনা সেনেকুৱা নিচিনা লাগিছে।
হয়।
মানে চববিলাকখন এনেকে ঘূৰিব যোৱা দেখি পানী দুনি দেখি-
হয়।
বহুত মানে মানুবিলাকত- পিকনিক চিকনিক গৈছে ন গৰম বন্ধত। অ মানে এনেকুৱা পানী-দুনি সিঁচা সিঁচি দেখি মোৰ যাবহে মন গৈছে মানে। পানী এনেকুৱা জেগালে।
কৰ কাক কোনোবা গৈছে নেকি তোমাৰ কোনবা গৈছে?
অ, মই এনেকে মানে দেখিছো। এনেকে আমাৰ ওচৰৰ মানুহে মানুহৰ মানুহে ছোৱালী বোৱাৰী এজনী গৈছে। ফটো বিলাক দেখিছো, এনেকুৱা কম-কম পানী যে এনেকুৱা এক
ঠিক আছে। ঠিক আছে মই চাও তোমাৰ সপোনটো পূৰা কৰিবলৈ চেষ্টা কৰিম এদিন দিয়া।
হয় দিয়া।
আমাৰ ওচৰতে আছে মানে বিভিন্ন ধৰণৰ পাহাৰ। এ আপোনাৰ হেৰি আছে মানে জান-জুৰি নদী আছে।
অ, আমাৰো আছে নদীখন কিন্তু নদীখন হেনেকোৱা অ, নদী আছে কিন্তু নদ দী নদীক নালাগে। নদীৰ যাব মন নাই এনেকুৱা মানে সৰু-সৰু যে অলপ জুই টাইপ যে বৈ থাকে। পানী বিলাক যে, তাকে চকী পাৰি বহিব লয় বহি পেলাই ভাল লাগে ন, মানে তাত মানে এনেকুৱা দেখিছো মানে পুৱাই মানে বম্পু এজনীয়ে সেনেকে মানে ফটো দিছে আৰু। পানীৰ মাজত এনেকে বহি ধুনীয়াকে চচমা-টচমা লগাই। বা কিছুমানে গা ধুুৱে ভাল লাগে এনেকুৱা। ঠাণ্ডা সেইটো পানী বহুত ঠাণ্ডা পানী চাবাচোন বা শিলৰ যোনটো পানী হয়।
হয়।
অ, আৰু গছ-চছ বিলাক আছে ন, গছবিলাক
বাৰু মোৰ লগত গ'লে কিবা সমস্যা হ'ব নেকি? মোৰ লগত,
সেনাকাই জানা,
হয়।
নাই-নাই-নাই-নাই। এনেকুৱা জেগাবিলাক বিশেষ বেছিকে ক'ত পোৱা জানা, তোমাৰ মানে য'তে-ত'তে পাবা। বিশেষকে মানে শ্বিলং গলে তুমি যতে-ততে পাবা। তুমি গৈ আছা নহয়, গৈ আছা নহয় তুমি ৰাস্তাতে পানী অলপ পৰি থকা দেখিবা ওপৰৰ পৰা মানে বহুত ভাল লাগে দেখিবলে।
হয়-হয়।
আৰু কিছুমান পাহাৰৰ ওপৰত মানে বহুত ধুনীয়া-ধুনীয়া ফুল, ফুল ফুলি থাকে চাবাচোন তুমি।
হয়। বাৰু ওলাবা এদিন মই তোমাক লৈ যাম। পাৰিবা নহয় যাবলে?
অ, এ আমাৰ দৰা কইনা যোগাৰ কৰিলে এৰিয়া।
হয় নেকি?
অ, দৰাটো নিলেই মানে, এতিয়া মানে ৰেডি কৰি থৈ কৰিছেই মানে সোনকালে পৰাই হ'ব ন।
অঁল, কিহত লৈ কি কিহত লৈ গৈছে?
এ এতিয়া মানে এনেইে আৰু মানে মানুহৰ আগ থৈ দিব গ।
মানে কিহৰ দৰাটো গাড়ীত লৈ গৈছা নে, এনে মানে কিহত লৈ গৈছা?
অ, এতিয়ানে বাইক এখন বাইক এখন লৈ গৈছে পুতলাহে এইবিলাকত।
অ, পুতলা লৈ গৈছে ন? বেন পাতি বজাই গৈছে নেকি?
এই নাই-নাই এতিয়া এনেই মানে বস্তুটো পুতলাটো বনাই কৰি থৈছেহে।
হয়।
মানুহৰ পৰা মানুহ মানে মানুহৰ ঘৰলৈ লৈ গৈছে, মানে সেই মানুহ ঘৰলে চাগে চব বজাৰ চজাৰ কৰিছে চাগে? সেইকাৰণে চব সিহঁতৰ ঘৰলৈ লৈ গৈছে।
হয়-হয়, নহয় মানে তোমাৰ বিয়াখন যে পাতিব মানে ভেকুলী বিয়া বুলি কৈ পেলাই পুতলাহে পাতি দিলে যে কিয়?
মানে ভেকুলী বিয়া খাক খাকী কৰি পেলাই সিহতকেইটাকে মানে পাত চব তেনেকে পাতিব আৰু মোৰ মানে ভালকে। সৰুতে পাইছিলো মানে মানে ইমান মনত নাই ভালকে দেই।
হয়-হয় আচলতে এইবোৰ চাব গ'লেহে মানে বুজি পোৱা যায় হয়।
অ, মানে তুমি পাহৰি পাহ মানে হ'ল যি তিন বছৰ
হয়। হয়-হয়।
তে তিনি বছৰ মানে বেছিহে হ'ব দেই। হেল্ল',
হয়-হয়-হয়।
অ, অ, মানে তিন বছৰ চাৰিবছৰ মান আগত-আগত ম দেখা মানে এতিয়া মানে মই পাহৰি থাকিলো দিয়াচোন। ইমান দিনৰ আগৰ সেইটো এতিয়া মানে সেই আৰু তেতিয়া মোৰ মতে চাগে খাই পেলাই গুচি আহিলো চাগে বুজিছা, মই মানে তেতিয়া সৰু আছ ছিলো ন মাহতে লৈ গুচি আহিলে ছাগে আছিলে অ,
সেইটোৱে-সেইটোৱেই।
অ, মানে খুব এনেকুৱা গৰম-গৰমতে পাতে গৰম দিনতে ভেকুলী বিয়া পাতে বাৰু।
গৰম দিনত মানে তোমাৰ এইটো দিনেই এইটো-এইটো দিনত মানে বৰষুণৰ পৰিমানটো যে কমি যায়গে ন তেতিয়া পাতে মানুহবোৰে মানে বৰষুণহওক বুলি, কাৰণ পথাৰত এতিয়া ধান পথাৰত এতিয়া মানে তোমাৰ মানে কি ৰোৱাটো-ৰোৱা পেলোৱা সময় হৈছে ন, এতিয়া বৰষুণ নাথাকিলে এতিয়া ৰোৱা পেলাব নোৱাৰি।
এতিয়া আজি হয়। আজি এতিয়া আহ-আহাৰ মাহৰ মানে
হয়।
লাষ্টৰ ফালে পালেহি আৰু দিয়াচোন, আহাৰ মাহ লাষ্টৰ ফালে পালেহি আৰু লাহে-লাহে। কিন্তু আজিলে মানে পথাৰত পানী হাল বাৱ পৰা নাই, মই এতিয়া পথাৰ দি আহোতে দেখিছো, মই মানে কাম এটা কাৰণে পথাৰলে গৈছিলো।
হয়।
পথাৰটো মানে মই মেইন, মানে পথাৰ এখন চাব গৈছিলো।
অ, তোমালোকৰ ঘৰ ফালৰ পৰা আহিলে যে ডাঙৰ পথাৰখন যে পোৱা যায় ৰাস্তা নে পথাৰ মাজদি ৰাস্তাটোদি। এ হাল বোৱাই নাই নেকি?
নাই হাল বাব পাৰা নাই, আজি দেখিছো ফালে দলনিত মানে যত পানী বহুত-বহুত হয়। তাত মানে মাটি-মাটি ৰুব নোৱাৰা হৈ যায় মানে ইমান পানী হৈ যায়। তাত এতিয়া কি হৈছে জানানে উম, তাত এতিয়া উৱা হেৰি খাল বিলাক যে হালৰ পৰা এনেকে পাইপ লগাই পেলাই মানে মেচিন লগাই পাইপ লগাই পানী দি পেলাই হাল বাইছে ট্ৰেক্টৰে।
হয়-হয়।
ইমান পানী নাইকিয়া হৈ গৈছে আৰু কঠিয় বিলাক চব মানে মৰি-মৰি যাব লৈছিলে মানে এনেকে হলে এবাৰ খেতি নহ'ব।
হয়-হয়।
এইটোৱেটো মানুহে-মানুহে মানে বিশেষকে এইটো পাবলগীয়াটো কষ্টটো পাওক, বেয়া পোৱা নাই বাৰু মই। মানে চব গছ-গছনি কাটি দেখোন শেষ কৰি দিছে ন বৰষুনতো কেনেকে হব ইমান বৰোষন হৈছে।
হয়-হয়।
হয় নে নহয়?
হয়।
এতিয়া গছ গছনি নহলে বৰুষন ক পা হব গছ-গছনিতো বৰুষণ আনে বুলি আমি কিতাপত আগৰপৰা পঢ়ি আহিছো।
গছ-গছনি তোমাৰ বিভিন্ন ন বৰষুণ আনে গছ -গছনি হলে তোমাৰ মানে কি হয় আমাৰ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়। মাটি সামুচি ৰাখে এতিয়া নদী কাষৰোয়া অঞ্চলবোৰত তোমাৰ যে গৰা খহনীয়া যে দেখা পোৱা যে যায় সেইবোৰ এতিয়া গছ-গছনিৰ, গছ-গছ গছনিবোৰ আমি যেতিয়া ৰাখিম ন সজে সচেতন কৰি তেতিয়া আমাৰ গছ গছনিবোৰ আমি কাটি দিয়াৰ ফলত ইতিয়া নদী কাষৰ অঞ্চলত যেতিয়া আমি যেতিয়াও গছ-গছনিবোৰ কাটি দিও তেতিয়া গৰাখহীয়ায় ৰ টো হয় চাবাচোন। আৰু যদি গছ-গছনি যদি থাকে গছ-গছনিবোৰ যেতিয়া থাকে তেতিয়া কি হয় তোমাৰ শিপাবোৰে মাত তিবোৰ সামুচি ধৰাত সহায় হয়। যাৰ ফলত কি হয় তোমাৰ গছ গছনী মাটিবোৰ তোমাৰ মানে উৰ্বৰতা শক বৃদ্ধি পায় মাটিবোৰৰ মানে আ আঠা জাতীয় মাটিটো মানে বেছি সংখ্যক বৃদ্ধি পায় শিপাবোৰে চব মাটি ধৰি ৰাখে যেতিয়া পানীয়ে তেতিয়া মাটিটোক খহায় লৈ যাব নোৱাৰে। আচলতে গছ গছনি আমাৰ পয় আ আমি আচলতে গছ গছনিটো জীয়াই ৰখাৰ আমাৰ উম সকলো মানুহৰে সকলো জীৱৰে আমাৰ নৈতিক অধিকাৰ আচলতে গছ গছনি হৈছে আমাৰ যে পৃথিৱীখনৰ জীৱৰ হৈছে প্ৰথম স্থৰৰ মই জীৱ বুলি মই গণ্য কৰো। কাৰণ গছ গছনিয়ে আমাক জীয়াই ৰাখাত সহায় কয়িছে। আমাৰ মাটিৰ ৰৰে আমাক উৱা আমাক উশাহ দি আছে ন আমাক আমি আচলতে অক্সিজেন যেপ পাই আছো আমি কাৰ পৰা পাই আছো কোৱাচোন গছ গছনি পৰাই পাই আছো হয় হয় নে শুনিছ। হেলৌ। হেলৌ।
পৰাই মানে বা বাহাৰ ভূমিস্খলন হৈছে বাহাৰ
হয়।
ক মত পেম দিবলগীয়া হৈছে। মানে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মানুহবিলাক পাহাৰ পৰ্বতে মাটি মানে দৰাদাম সেইবিলাকতো মানতি ইমান কিনিব লগীয়া কথা নাই দেচোন পাহাৰৰ ওপৰত।
হয়।
অঁ গছ যোনে যোনে মানে জধে মধে গছ বিলাক কাটিছে আৰু মানে ঘৰ বনাব লৈছে। গছ বিলাক কাটা পিছত গছ বিলাক কাটা পিছত মোহ়াবিলাক কিমান দিন জীয়াই থাকিব দেচোন। গছজাল যদি গুৰিতে কাটি দিয়া যায় ম়োহাতোতো কাম নাইকিয়া হৈ যাব অতিবিজ যি আকৌ মোহাবিলাক তোতে জেচিপি দিয়ে এইবিলাক বোলে চব উঠাই পেলাই।
হয়।
যদি পাহাৰৰ মাটিবিলাকতো এনেও খৰ খৰিয়াই দিয়াচোন একো তাত মানে আগ হাৰি নাইয়ে তাত। ৰখিবলগীয়া বস্তু নাই, শিল বালিয়ে চব আছে। তাত যদি গছ খিনি যদি কাটি পেলাই, গছখিনিহে শিপা খিনিহে ৰখাই থয়, মাটিখিনি, এতিয়া যদি গছ কিনি কাটি পেলাই গছৰ শিপা যদি নাথাকে, চব উঘলি পেলাই দিয়াচোন ঘৰ বনাব কাৰণে তাত
তোমাৰ গছৰ যেতিয়া তোমাৰ গা গছডাল যেতিয়া কাটি দিয়ে তোমাৰ শিপাখিনিৰ একো অংশই নাথাকে কাৰণ গছ এজোপা জীয়াই থাকিবলেও তাৰ গছৰ পাতটো মি য়া সদায় অ গছ বৰদাত ঠাল ঠেঙুলী বিলাক সকলোতকে
তুমি গছডালক গুৰি ডাল কাটি দিলা ন কিছুমান গছ চাবাচোন আকৌ সেই গছৰ গুৰিৰ পৰাই আ কৌ এডাল গছ হ'ব বিচাৰে হয় কিন্তু তুমি সেই মক যিয়ে নহওক তুমি গছডালতো জীয়াই থাকিব ন সেই পিনে মোহাটো জীয়াই থাকিব কিন্তু, তুমি যদি জেচিপি দি বা চবিলাক যদি উঠাই পেলাই চাফা কৰি দিয়া তুমি ঘৰ বনাব কাৰণে এতিয়া বিল্ডিং এটা বনাবৰ কাৰণে বহুত দ'কে গাত খানিব লাগে। হয় সেই গাতটো খানিব কাৰণে যদি তুমি নোৱাৰা মানে শিপাবিলাহতে আগুৰি ধৰে এ চব মানে চাফা কৰি পেলাই ন আৰু শিল বালি বিলাক, চবত ধুনীয়াকে চাফা কৰি পেলাই সমান কৰি দিয়ে। সেই সমান কৰি দিয়া পাছত- ত মানে সেই বস্তুতো মানে খামুচি ধৰিব পাৰা সেই শক্তিটো নাইকিয়া হৈ যায়। কেনেকে খামুচি ধৰিব, অ শিপাবিলাক যদি নাথাকে বস্তুটো কেনেকে খামুচি ধৰিব। সেইটোৱে তেনেকেই মানে। তেনেকে মানে সেইকাৰণে সেইটোকাৰণে মানে আজিকালি, খুবকে মানে ভূমিস্খলন হবলগীয়া হৈছে। আৰু চাবা তুমি নৰী কাষৰীয়ত মানে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নদী কাষৰীয়া মানে, কাষৰৰ মানে বেছি অঞ্চল বিলাকত মানুহ বিলাকতে নিজে নিজে মানে ভাগ হবলগীয়া হৈছিল। দেচোন কম ঠাইত মানুহে কেনেকে থাকিব। সেইকাৰণে মানে নিজে নিজে ভাগ হৈ গৈছে। ভাগ হৈ যোৱা কাৰণে মানে ইফালে সিফালে ঘৰ বনাওতেই, পুৰা নদী ইফালে ঘৰ বনাও দে পানী দুনিৰো সুবিধা আছে, মানে যাওঁতে দিয়ে সেইখিনি জেগাতো যদি গছবিলাক আছিল, গছিবিলাক কাটি ধুনীয়াকে সমান কৰি আকৌ তাতে বহাইছে। ঘৰটো। সেই তাতো তেনেকুৱাই, সেই কাৰণে মানে গড়া খহনীয়াও হৈছে অত্যাধিক। গঢ়াখহনীয়া হৈছে, আৰু নদী বিলাক সদায় মানে এটা এটা সেই জাবৰ জোথৰ পেলাই পেলাই মানে নদীবিলাক সঁতৰ, গড়াটো নাইকিয়া কৰি দিছে। গড়াটো নাইকিয়া কৰি দিয়াৰ লগে লগে মানে তোমাৰ,
পানীবোৰ মানে